হেল্ল'
অ
অ শুনিছো কোৱা।
কি কৰিছা?
মই বাহিৰতে বহি আছো কাৰেণ্ট অহা নাই। সদায় ভাবো দেই ভাত জলদি খাম জলদি- এ নটা বজাতে হলো ভাত মোৰ বনাই। কাৰেণ্টো যিহেতু ভাতে খাব পৰা নাই এতিয়ালৈকে-
উম উম তুমি অথনি যে সৰু কথা কৈ আছে। সৰুকালৰ আহ কিমান কিমান ওলাইছে?
মোৰ ক্লছ নাইন মান আছিলে ফৰ্টি কিমান? ফৰ্টি এইট আছিলে হ'বলা এতিয়া মোৰ ফৰ্টি ফাইভ।
উম
ফৰ্টি ফাইভ ফৰ্টি ছিক্স হ'ব বুলি পইচাও জুখি দিয়া মানুটোৱে মানে ফৰটি ফাইভ পইন্ট কিবা এইট এইট এই নে কিবা এইট ছেভেন কিবা তেনেকুৱা।
মই এনেই। ফৰ্টি ফৰ আছিলে হা অলপ দিনৰ আগলৈকে মানে চাগে তি তিন চাৰি পাঁচ মাহ মানৰ আগলৈকে
অঁ।
কিনে এতিয়া মোৰ বাঢ়ি গ'ল।
এ কিমান?
ফিফটি।
অ মোতকে বেছি মানে।
উম এনে মোৰ ফৰ্টি ফৰ আছিলে।
এ তোমাৰ ওজন বিলাক ধৰিব নোৱাৰি মানে ইমান পতককে কমা বঢ়া হয় যে।
উম এতিয়া মোৰ ডাইৰেক্ট মোৰ ফিফটি ঘৰত খৰচ কৰি দিছে।
মোৰ ফটি ছিক্স হ'ব বুলি ক মোৰ লাগিছে বাৰু ফটি ছিক্স হ'বগে নিচিনা। চুম চুমে সেইদিনা কৈছে তাইও সমান বোলে মোহ সতি।
অ তিনিমাহ মানৰ আগত মোৰ ফৰটি ফৰ আছিলে।
উম। অ সেইটো কথা সঁচা মানে যে ছোৱালী বিলাক হোষ্টেল বা এনেকে ৰুমত থাকিলে শকত হয়। ল'ৰাবিলাক খিনাই।
মোৰ মূৰটো মই হেৰিয় কাৰণে শকত হৈছো।
তোমাৰ বেমাৰৰ কাৰণে বাৰু উম কিন্তু এই ছোৱালী বিলাকে মানে হোষ্টেলত থকা বা কিবা তেনেকুৱা বিলাকৰ কি হয় মানে ছোৱালী বিলাকে বুজিব চেষ্টা কৰে ন যে উপায় নাই দে খাও আৰু তেনো কোৱাকে মানে যি হ'লেও এডজাষ্ট কৰিব ট্ৰাই কৰে।
কিয় শকত হৈ জানা?
কিয়?
ঘৰত ছোৱালী বিলাকে ভালকে খাই হা খালেও ছোৱালী বিলাকে ঘৰত কাম কৰে।
উম
ঘৰত এনেই বহি নাথাকে। কিন্তু হোষ্টেল বা পিজিত যেতিয়া থাকে নিজৰ যেতিয়াই মন যাব তেতিয়াই খাব যেতিয়া লাইফ ষ্টাইল চেঞ্জ হয় মানুহ তেতিয়া শকত হয় জান নাই খোৱাৰ লগত কথা নাই জানা যেতিয়া মানুহৰ লাইফ ষ্টাইল চেঞ্জ হয় যে বহি বহি এনিটাইম অকল খাবা আৰু
অহ সেইটো শকত হ'বই বাৰু
সেইটোৱে এতিয়াতো আমাৰতো সেইবিলাকেই হৈছে।
আমাৰ ধনু বা তাইতো কেতিয়াও আজিলৈকে কামেই কৰি পোৱা নাই জনমত।
অহ অহ
মানে বহুত কম কাম কৰে মানে যিমান পাৰে এইবিলাক আঁতহি কাম নকৰাকে থাকিব চেষ্টা কৰে
অ
হ'লেওত তে তোমাৰ ইয়াত থাকোঁতেও জেঠাই চব মুখুৰ আগত দিয়ে তাই পঢ়ি অকল পঢ়ে খাই পঢ়ে খাই কিন্তু তেতিয়া অলপ খীণ আছিল
অহ
যেতিয়া মানে ৰুমত গ'ল এনেকুৱা হ'ল ইয়াত মানে তাই এইটো এইটো নহ'ব এইটো এনেকে বনাব লাগিব মানে বোৰ বেলেগ বেলেগ ধেৰ কিবা কিবি বনাই দিব দিব তেতিয়া খাব নিচিনা আছিলে তাত গৈ তাই ৰুমত কোনে বনাই দিব নিজে বনাই নাখালে যি পায় তাকে খায় সেই তেনেকে তেনেকে খাওঁতে খাওঁতে মানে তাই শকত হৈছে তাই মানে তাই কোৱা মতে তাই ইয়াত মানে ধেৰ বাছ বিচাৰ আছিল যে মানে এইটো নো বস্তুবিলাক নোখোৱা নহয় শাক চাক চব খাই তাই আগৰ পাই কিন্তু মানে অকমান অকমান চবৰে লাগিব তেনেকুৱা মানে
অহ
তাত এতিয়া নষ্ট হব বুলিয়ে একেটা বস্তুকে এগাল মান খাই দিব লাগে সেইটো কাৰণতে শকত হ'ল বোলে। চিৰি চিৰি সেই ভগৱান মোক শকত নবনাবা দেই মন নেযায়।
আমাৰ লগত শুন মেলি আহোঁতেও কিমান খীন মিন আছিলে। চিক এতিয়া তাই কিমান শকত তাইতটো ওজন ফি ফিফটি টু হৈ গ'ল।
আ আ উম মোৰ কি হবলে মইতো তাত মই কি কাম কৰিম? মোৰ ঘৰত যেনেকে কাম কৰোঁ।
সেইটোৱেতো কৈছো মইতো এতিয়াতো তেনেকুৱা হৈছে ইস্ কাৰণ মোৰ ইয়াত একো কামেই নাই।
সেইটো তুমি নিজে মানে পঢ়া-শুনা খিনি আছে সেইখিনি বাৰু ঠিকেই আছে কিন্তু খোৱাত লে চাই সেইখিনিয়ে খীনোৱাব নোৱাৰে মানুহে। মোৰ যে কিবা ভূত বাংলাত থকা নিচিনা লাগিছে জানানে লাইটটো এবাৰ অন হৈছে এবাৰ অফ হৈছে।
কিন্তু মোৰ যদি বেমাৰ নহ'লেহেঁতেন। তেতিয়া মই ইয়াত যেনেকে থাকোঁ মোৰ একেই থাকিলেহেঁতেন আৰু
ঠিকেই আছে যেনেকে তুমি এইটোও নেখাওঁ সেইটোও নেখাওঁ। সেইটো নেখাওঁ তেনেকে তুমি দুপৰীয়া সাজটো স্কিপে কৰি দিয়া।
উম উ কেতিয়াবা আ আগত। তেওঁ মা আগতে মই বেছিভাগ ৰাতিপুৱা সাজটো স্কিপ কৰিছিলো। ইয়াত যেতিয়া প্ৰথম প্ৰথম আহিছিলোঁ।
উম।
আজিকালি ৰাতিপুৱাতো খাওঁ দুপৰীয়াটো খাব মন নেযায়। তুমি কি যে কি যে হয় জানানে দুপৰীয়া। ৰাতিপুৱা অ সোনকালে দিয়ে নো ৰাতিপুৱা পিছত। ইস্ সেইকাৰণে মোৰ মানে ভোকো নালাগে আ আ আ। কিন্তু তাৰ পিছত ভোক লাগে।
তোমালোকৰ এটামান বজাৰ পৰা দুটামানলৈকে দিয়ে ন।
এই ঠিক নাই এনেই আমাৰ বাৰটাৰ পৰা এটালৈকে দিয়ে।
আ অ অ।
কিন্তু এতিয়া আমাৰ হেৰি হৈ আছিলে ষ্টা ফাচ। চেয়াৰ খিনিয়ে মানে এ ডিউটি হৈ আছিলে। সেইকাৰণে তেতিয়া আমাৰ এটাৰ পৰা দুটা কৰিছিলা।
কিন্তু দুটাৰ পৰা তিনটাটোহে মানুহে খালেহেঁতেন এ ৰাতিপুৱা সাজটো যদি খায় পেলাই তেনেকুৱা কৰিলে আকৌ মানে নেক্সটো যে দিয়ে যে তোমাৰ গাত
কিন্তু সিহঁতি মানে আমাক যেনেকুৱা টাইমত এনেকুৱা ব্ৰেক টাইম দিয়ে।
উম উ উ।
সেইকাৰণহে মানে সিহঁতি আমাক খাবলৈ দিব পাৰিব ন সে
উম উ উ উ। সেইটো নহয় তোমালোকৰ এনেকে হোৱাহেঁতেন খাব মন গ'ল হেঁতেন হয় নহয় দুটা বা তিনটাৰ ভিতৰত।
অ অ অ আ তেতিয়া শেইষতে মোৰ খাব মন যায়।
সেইটোৱে মানে ক্লাছ-চ্লাছ কৰি আহি ব ভাগৰ লাগে ভোক লাগে ন।
উ এ যেতিয়া যে ডিউটি কৰিছিলো।
চিৰিপ চিৰিপ অ অ।
ডিউটিৰ পৰা অহা দেৰি হয় ন দুটা আঢ়ৈটা বাজি যায়।
অ অ।
এ তেতিয়া ভোক লাগে।
অ সেইটোৱে সেই তেনেকুৱা টাইমলৈ ভোক কিয় অভ্যাস থাকে মানুহৰ তেনেকুৱা টাইমত ভোক লগাটো। মোক ক্লাছৰ পৰা আহোতে আগতে কলেজৰ পৰা যিমান যি খাই আহিলো এনেকুৱা ভোক লাগে নহ ঘৰলৈ আহি।
এ ইয়াৰ ৰাতিপুৱা খাই খায়।
উম উ।
ঘৰলৈ গ'লেনে এনেই কেতিয়াবা মই নিজে খাব মন নক কৰো হা মায়ে খাই- খাই কৈথাকিলেও মই নকৰো কেতিয়াবা মানে মোক সোনকালে বহুত খাব মন যায়।
উম,
কিছুমান টাইমত মই নিজে খাব নিবিচাৰো সেইকাৰণ নহয় কিন্তু কোনোবা টাইমত মোৰ বহুত ভোক লাগি যায়। এতিয়া ৰাতি
উম,
মা আমাৰতো অকমান দেৰিকে বনাই ন'।
উম,
আমাৰ হোষ্টেলটো অলপ সোনকালে বনাই ৰাতি মানে মোৰ উতপাত লাগি জাই কেতিয়াবা। তাৰ মানে সদায় নকওঁ হা কেতিয়াবা দেৰিকেহে খাও কিন্তু কেতিয়াবা মানে মোৰ হোষ্টেলৰ হেইটো মোৰ -মোৰ একদম মই আঠটামান বাজিলে অ, মই ভাত জল্দি বনাও মই চায়ে আঠতালৈ ভাত খাম তুমি আকৌ
অ, এই অভ্যাস আছে যে সেইটো কাৰনে হয়।
কাৰণ আমি ডাইৰেক টাইম পোৰা টাইম টেবুল মেইনটেইন কৰো ন'।
এতিয়াইতো পুৰা আমি টাইম মেইনটেইন কৰো। একণ টাইমৰ পৰা একণ টাইমলৈকে আমি ভাত পাম। পিছত গ'লে আমি নাপাওঁ জানো।
এ নোৱাৰা হ'বা জাবলে মানে খাবই লাগিব সেইকন টাইমত তেনেকুৱা হ'ব।
উম, কিবা আমাৰ ঘৰতো মানে হেৰি আছে হা তাৰমানে আমাৰ ঘৰতো
অ',
আজিকালি ইমান নাই আগতে কেনেকুৱা আছিলে আমাৰ ককা যেতিয়া জীয়াই আছিলে আমাৰ আহ টান চাৰে সাততা, আঠটালে আমাৰ ভাত হ'বই লাগিব আমাৰ ঘৰৰ চবে একেলগে বহি ভাত খাব। তাৰছত দুপৰীয়াও তেনেকে দুটা আঢ়ৈতা মানত খায়। আকৌ ৰাতিও তেনেকে খাই আমাৰ মানে আমাৰ বাৰু তিন টাইম ভেবি আছে হা। এতিয়াও মানে এতিয়া আমি নাই যদিও মানে হেল', হেল্ল', শুনিছাঁ নে? হেল্ল', তোমাৰ মাততো অহা নাই। হেল্ল', হেল্ল',